হেল্ল'
অনিল দা
আহ
কি খবৰ?
আছো দিয়া তোমাৰ?
এই একদম মজা ক'ত কাম কৰি আছা।
উ
চমটান নেকি
উম তুমি
তোমালোকৰ এই মই সৰু সুৰা কাম কৰি আছো ৰবা এই জিঅ' মাৰ্ট ট তোমালোকৰ কিবা কেনেকুৱা মানে মানে এইটো আপোনাৰ তোমাৰ সেইটো আৰু, চিষ্টেম তো
অনলাইন আমাৰ গোটেই যেনেকুৱা ধৰি লওক ঘোচৰি অনলাইন
আচ্ছা নে মাকডাম চাকডাম বুলি কিবা বস্তু শুনিছো। আহ কিমান মানত পোৱা যায়
ফিফটি এইটি পাৰ্চেণ্ট
ফিফটি এইট পাৰ্চেণ্ট
হয়
আচ্ছা মই গলে পাম নে? কিমান মান মানে দিব পাৰিবা,
যিমান লাগে
আচ্ছা ঠিকে আছে, দিয়া, মোৰ চিটিত আছেনে নাই কিবা মই সোমাব পৰা
উ চাব লাগিব ৰবা, এতিয়া নাই ভেকেঞ্চি নাই যে
ভেকেন্সি নাই?
ইতিয়া ভেকেন্সি নাই পোৱা নাই
আচ্ছা হয় নেকি।
উম
হ চতিয়া
আমাৰ ইয়াতে গুট লাখৰ প্ৰডাক্ট গম পোৱা নোপোৱা?
কি কোৱা এইটো ৰিলায়েন্সৰ নিজৰ ব্ৰেণ্ড নহয় জানো?
অ নিজা ব্ৰেণ্ড
অ অ সেইটো কিমান মান প্ৰাইজ আহে।
প্ৰাজ মানে ইয়ো বেলেগ বেলেগ প্ৰডাক্ট আছে না তেল আছে।
আচ্ছা এই থটা পাই ন তুমিালোকৰ তাত মাকডাউন চাকডাউত।
মো আটা আহে মাজে মাজে মি আৰা এক্সপেৰি মালগিলা।
নেৰেসপেৰি বিলাক। আচ্ছা । মই কালিলৈ যাব পাৰিম নে মানে। কেইটামান বস্তু লাগিছে।
উম কালি আহিব পাৰিবা ইভিনিং আহিবা।
ইভিনিং।
আচ্ছা ঠিক আছে দিয়া। এই জাৰৰ এটা পইচা কমকে ৰাখিবা হয় দছ টকা এটা। এইটি পাৰ্চেন্ট হেৰি কৰি আছে নেকি বাৰ টকা আছিল। দছ টকা এটা ৰাখক দুই টকা এটা দিব আচ্ছা মই ল'ব পাৰিম নে।
পাৰিবা পাৰিবা।
ৰবাচোন এক কেণ্ড।
অ।
পাঁচ টকা নাই কালি মিলাই ল'ব দিয়ক। পিছে খবৰ খাতি কোৱা এইবিলাক বাৰু হৈ থাকিব।
আছো আছো ভালে আছো।
ভালে আছা। তুমাৰ এ। বিয়া বুলি শুনিছোঁ।
সেয়াটো নহয়।
কেতিয়া।
বিয়া নহয় বোলো।
অ আচ্ছা বিয়ান বৰলা হৈ থাকিবা।
বৰলা আমাৰ ডিয়মৰে বেয়া। সি পাতিব তোমাহতে চাগে কৰ্ট মেৰেজ কৰিব।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া।
উম।
আজি কিবা। কামচাম পালে কবা। হা হা।
এক মই ন'বচোও। ৰ'বা লাইন থাকা।
কালি মিলাব। কিমান টকা পাই আকবা নাইট আকবা নাইট খুচুৰাই নাই কালি মিলাব দিয়ক এ কোৱা? ৰখি গ'লা চোন।
কোৱা?
ৰখি গলা চোন।
ৰখি মানে অলপ কাম কৰি আছিলো।
অ' আচ্ছা আচ্ছা, ঠিকে আছে দিয়া বাকী বিজনেচ চিজনেচ কিবা নিজৰ।
নিজৰ বিজনেচ তেনেকুৱা নাই। কি কৈছে? কি বিজনেছ কৰিবা? কি বিজনেছ কৰিবা?
অ'। তোমাৰ কি বুলি কয় মিঠাতেল আৰু ধা - পাটিৰ। পাৰি কৰিব। উম। আমি কি বুলি কয় বিকাছ'ক ল'ব পাৰিম বিকাছৰ
অ' গণেছটোতো বেষ্ট হব না সি কৈছিলে এদিন।
উম।
ঠিকে আছে দিয়া।
পাপৰৰো বিজনেছ কৰবা পাৰি।
এনে তা ক পাপৰৰ পাৰি কৰবা।
উম।
কোনদিনা লগ ধৰিবা কোৱা? কবাত ফুৰবা যাওঁ লগ ধৰি কেন। লগ ধৰিম ব'লা ফুৰব যাওঁ।
তুমি এবাৰ লাৰি আছা যদি বন্ধ কৰাচোন চাওন আহি আছে। অ' মই কি কৰবা লাগে? যক যক। মাল বাহিৰত আছে। বাহিৰত আছে। মাল বাহিৰত আছে।
কোনে হাল্লা কৰি আছে?
হেবেন আইলিহে পাৰিম মই কৰবা কাৰণে। এ ছাৰ এটা আইছি আমাৰ তাত। মাতি আনচোন হেবেনক মাতি আনি। বাদ দি,
অলপ পাগল নেকি?
এয়া কি কৈ আছিলো?
হম।
বাকী কোৱা তুমিও কোৱা, মইতো ইমান টাইম বকিয়ে আছো, কোৱা তুমিও?
কি কওঁ তোমাক, তুমি কালি আহা। ইছ আহাইগানলজ
কি মাল?
এইবোৰ আছে আটা-ছাটা।
অ', এইট্টি পাৰ্চেণ্ট দিব?
অহ' এইট্টি নহয় চেভেন্টি ফাইপ মানত পাই যাবা। উম।
আত্চ্ছা। আহ', ঠিকে আছে দিয়া।
বাকী কি?
হা'।
মই শুনা পাইছোঁ তুমি বোলে ফ্লিপকাৰ্টত কৰি আছা?
ফ্লিপকাৰ্টত কৰা নাই ৰ'বা এই এইটো বাতিছো মই।
বুঢ়া কেনেকুৱা
উম', এই প্ৰেচাৰ বহুত এ তাতে।
অ'।
সেইকাৰণে বাদ দিলো।
বাকী কোৱা?
বাকী এ অলপ হেৰি কৰি আছো। তুমি কোৱাচোন?
হেৰি মানে কি কৰি আছা?
এ কামেই অলপ কৰি আছো ৰবা।
ব'লা শ্বিলঙৰ পিনে ফুৰিব যাওঁ কোনবা দিনা, নাই কি ক?
ইমান দূৰ ।
ত ক'ত যাবা? শ্বিলং যাব লাগিব, ভাল জেগা ।
বেলেগ পচন নাজাই নেকি?
মই গলে ত ঠাণ্ডা বতৰ তাতে, তাতে ঠাণ্ডা চলি আছে।
এনে তাতে ঠাণ্ডা বতৰ চলি থাকে দিয়া।
এতিয়া বেছি
এতিয়া বেছি নেকি? আত্চ্ছা, হা'এই ৰবা এক ছেকেণ্ড লাইনত থাকা।
বস্তু এটা বিচাৰি পোৱা নাই ৰ'বা মই এই বস্তু ততা কৰি আছিলোঁ এই হাফিক চেকশচনৰ পিনে।
বম্বে চাইদৰ ল'ৰা।
হাপেক চেকশচনৰ মানে বস্তু এটা বিচাৰি পোৱা নাই হা।
গৰমত সেইটোৱেই তো আৰু মাৰি চাওঁ অঁ, এ চা চোন‌ তই ন অঁ মাৰছি জ ভ ন মাতছে যা, কোনে মাতছি, অ লৈ লবা দি হেত তেৰি কেইবাৰ ক'ব লাগে নাই, হাঁ নাই অঁ থাকিলে কি নেদেয়াকে থাকো নেকি এসপ্তাহৰ কাৰণে কান্দি আছি ।এসপ্তাহ পিছত লৈ ল'ব হৈছি না নাযায় মাৰ মই আছো যক নাযায় যক, উম কোৱা হে কাষ্টমাৰ আহিছিল ৰবা।
অঁ আচ্ছা
উম। উম এইগিলা চব আছে আপোনাৰ চব আছে উম ভালে আছে তোমাৰ।
উম আছা।
ভালে আছে
উম আছে।
তোমাৰ এনে পিছে ঘৰত কোন কোন আছে!
উম হোম
হাঁ আঁহ ঠিকে আছে দিয়া দাদাই কি কৰে।
দাদাই ক'ৰবাত চাইডৰ কাম কৰি আছে।
নাই দিয়া চুইচ টো
উম জা
দিয়া।